আহ, কি কৰিছা অ'?
অ', আছো ৰবা এনে বিশ্ৰাম কৰি আছো, তুমি?
ত অ', মই এতিয়া আৰু ভাত পানী খাই পিনে আছো ৰবা এনেই আৰু। তুমি বিশ্ৰাম এ কৰি থাকা নেকি অ'?
আহ।
হা, কি ক'লা?
উম, নাই দিয়া এই মোৰ ল'ৰাৰ লগত আছিলো, সি ধেমালি কৰি আছে সেইকাৰণে। অ' দিয়ক।
আহ। অ', অ', মই ফোন নকৰিলে তুমি ফোনে নকৰা যে, কিয়?
অ', নাই মানে আছো অলপমান ব্যস্ত আছিলো আজি ৰবিবাৰ যে। মানে ঘৰৰ মানে কাম কাজত মানে ব্যস্ত আছিলো মানে অলপ।
আজিতো তোমাৰ জিমো বন্ধ চাগে।
হয়, হয়, আজি বন্ধ ঘৰতে অলপ মানে ব্যাম কৰিলো, শাৰীৰিক ব্যাম, যোগাসন কৰিলো অলপ।
অ', ভালে কৰিলা দিয়া তুমি মানে এইটো আৰু এনেই যাব নিদিয়ে আৰু অথলে ন' কৰাই আৰু, নিজৰ কাৰণে তুমি মানে এঘণ্টা হ তে ওলোৱা আৰ।
ওলাও, এইটো মানে মই সকলো এইটোৱে শিক্ষা দিব বিচাৰো সমাজত মানে নিজ সকলোৱে যাতে নিজৰ কাৰণে অলপমান সময় উলিয়াই নিজৰ দেহৰ মানে মানে যত্নটো ল'ব লাগে ন' এঘন্টা হ'লেও যাতে নিজৰ দেহতোৰ কথা মানে চিন্তা কৰে, তেতিয়া আমাৰ মানে সুস্থ শৰীৰ, সুস্থ মন, কথাই আছে তেনেকুৱা।
ভাবিছো তাইকণ্ড শিকিম বুলি ভাবিছো ৰ'বা।
এতিয়াতো, এতিয়া শিকিবা তুমি।
অ', মানে তাইকেন্ত এতিয়া শিকিব পৰা কাৰণ আজিকালি মানে কি হৈছে মানে এইটো মানে নিজৰ আত্মসুৰক্ষাৰ বাবে লাগে আৰু।
হয়, হয়।
আমাৰ ইয়াতে তাৰমানে শিকিব আহিছে, আমাৰ কাষতে কাষতে এটা মন্দিৰ এটা আছে, তাতে মানে বিনামূলীয়াকৈ শিকাই দিব। ত মই ভাবিছো তাতে মই যোগদান, তাতে ভাবিছো মই যোগদান কৰো।
হয়, হয়, নিশ্চয়, নিশ্চয়, ঠিকে ভাবিছা বাৰু। লাগে লাগে আজিকালিটো না নাৰী সুৰক্ষাতটো সেইটো নিজে নিজৰ কাৰণে এইটো লাগে ন নিজে নিজক। আমি মানে উ মানে এইটো কি কয় মানে প্ৰিপিয়াৰচন মানে
নিজেই নিজৰ, নিজেই নিজক। মানে সেইখিনি তুমি মানে নিজে নিজৰ কাৰণে ফিকচ। চাফিচিয়েণ্ট হ'ব লাগে আৰু।
নিজৰ সুৰক্ষা নিজে কৰিব লাগিব ন নাৰী হয়। এতিয়া ধৰা আমি ক'ব পাৰো যে হয়, হয়, এতিয়া। ধৰা নাৰীবাদ নাৰীবাদৰ কথাই আমি ক'ব পাৰো নাৰীবাদৰ মূল উদ্দেশ্য হৈছে যে পুৰুষ আৰু নাৰী। মাজত মানে সমান মানে অধিকাৰ মানে প্ৰদান কৰাটো।
নাৰীবাদৰ কথাকে আমি ক'ব পাৰো ন।
অ' পাৰো পাৰো কিয় কিয় নোৱাৰো। যি সমাজত নাৰীক।
কি ক'লা।
হয়, নাৰী নাৰীবাদৰ কথা নাৰীবাদৰ কথা আমি মানে উল্লেখ কৰিব পাৰো মানে। অ' কোৱাচোন তুমি। নাৰীবাদ ধৰা এ আৰু কি নাৰী বাদৰ মানে হয় দিয়ক। কোৱা নাৰীবাদে বিশ্বাস কৰে যে লিংগৰ ভিত্তিক কোনো ব্যক্তিৰ মানে প্ৰতি বৈষম্য বা অন্যয়। সোৱাটো মানে উচিত নহয় বুজি পাইছা।
উম, উম, উম, অহ' হেইটোৱে।
নাৰীবাদৰ লক্ষ্যই হৈছে কেৱল নাৰীৰ অধিকাৰ সুৰক্ষা মানে কৰাই নহয় আৰু মানে নাৰী যে অধিকাৰ সুৰক্ষা কৰিব সেইটো লক্ষ্যয় নহয় মানে এখন সমতাপূৰ্ণ আৰু ন্যায় ভিত্তিক সম গঢ়ি তোলাও মানে নাৰী বাৰৰ মানে এইটো মূল মানে ভূমিকা বুলি ক'ব পাৰি।
উম, হয়, হয়, হয়, হয়। আজিকালিতো নাৰী তুমি সকলো ক্ষেত্ৰতে আগবঢ়া হয় ন।
হয়, হয়।
অ' অ মানে মানে কোনো কোনো ক্ষেত্ৰত মানে ছোৱালী পিছপৰা নহয়। নহয় আৰু আজিকালি ছোৱালী।
হয় নাৰীপাৰততো শীত, নাৰীপাৰততেটো শী এইটো কথাই মানে বুজাব মানে বুজে আৰু যে এতিয়া ধৰা আমি। প্ৰাচীন কালৰ কথাকে ক'ব পাৰো, কিছুমান ইতিহাসৰ কথা ক'ব পাৰো, নাৰীবাদৰ ন প্ৰাচীন কালৰ। পৰা বহু সমাজত নাৰীসকলে বিভিন্ন ধৰণৰ বৈষম্য বৈষম্য আৰু। বহুতো শোষণ হৈছিল নাৰীবোৰৰ ন প্ৰাচীন সমূহত। সেইটো আমি সকলোৱে জ্ঞাত বাৰো। তেওঁলোকক শিক্ষা সম্পত্তিৰ অধিকাৰ ধৰা আৰু।
মানে উ, মানে নাৰীবাদৰ যোনটো মানে ইতিহাস আছিলে আৰু আগত। এতিয়াতো বহুত সলনি হ'ল। শুনিছানে? আৰু ধৰা আমি ক'ব পাৰো ধৰ ধৰা।
এতিয়া নাৰীবাদী আন্দোলনৰ ফলস্বৰূপে বহুত দেশত নাৰীসকলে ভোটাধিকাৰ শিক্ষাৰ অধিক। অধিকাৰ সম্পত্তিৰ অধিকাৰ এইবোৰ মানে লাভ কৰিবলৈ মানে সক্ষম হৈছে।
তাকেইতো আৰু তাই কিন্ত চাইকেলটো শিকিম বুলি ভাবিছো তুমি মোক। আৰু প্ৰতি বাৰে পেৰনা দিছা দিয়া।
হয়, হয়।
অ', শিকিবই লাগিব দিয়া।
হয়, হয়টো নাৰী মানে সুৰক্ষা নিজৰ সুৰক্ষা যি নিজে কৰিব লাগিব। আজিকালি মানে মানে যিমানেই আধুনিক হৈছে দিনকালবোৰ সিমানেই মানে
উম, মানে ধৰা, অ' হয় হয়। আজিকালি আৰু মানে সেইয়ে দিয়া আৰু মানে ছোৱালী কোনো কোনো ক্ষেত্ৰতে কম নহয়।
হয়, হয় এতিয়া প্ৰাচীন কালৰ কথা আৰু আজি আধুনিক মানে আধুনিক মানে যোনটো মানে আধুনিক দেশৰ কথাটো মানে বহুত মানে পাৰ্থক্য আছে। মানে এতিয়া মানে মানে প্ৰাচীন কালতো মানে আগতে মানে নাৰীবোৰাক ইমান সুবিধা পোৱাই নাছিলে ইমান সুবিধা দিয়া হোৱাই নাছিলে। মানে কোনো ধৰণৰ মানে তেওঁলোকে অধিকাৰ পোৱা নাছিলে উম।
উম, ঘৰত থাকেতো সেইটোৱেই আৰু মানে। মানে এখন দেশ তে তেতিয়াহে মানে ভাৰত সচাকৈয়ে শক্তিশালী হ'ব যেতিয়া সেই দেশৰ প্ৰতিগৰাকী মহিলা দিলে মানে শিক্ষা সন্মান বা তোমাৰ স্বাধীনতা হয়নে নহয় আৰু সমানে স-সমান সুযোগ তেতিয়া লাভ কৰিব আৰু। আমি সকলোৱে নাৰী আৰু পুৰুষ উভয়কে সমান সন্মান দিব লাগে আৰু এখন সুন্দৰ সমাজ অধিকাৰ থকা
হয়, হয়, হয়। আৰু ধৰা নাৰীবাদৰ কিছুমান মানে উদ্দেশ্য আছে সেইবোৰ হ'লা এ ধৰা এ নাৰীৰ স্বাধীনতা আত্মসন্মান আৰু সিদ্ধান্ত গ্ৰহণৰ সময়তো মানে কি নাৰীক মানে সমান সুৰক্ষা কৰিব লাগে সুৰক্ষা দিয়া আৰু মানে কি সমাজত লিংগ সমততো প্ৰতিষ্ঠা কৰা। এইবোৰ কি নাৰিবাদৰ মোৰ উদ্দেশ্য আৰু মানে শিক্ষাত চাকৰিত ৰাজনীতিত আৰু সমাজত মানে সমান সুযোগ সৃষ্টি কৰা।
এইবোৰে মোৰ উদ্দেশ্য বাৰু নাজীবাদৰ। নাৰী আৰু পুৰুষৰ মাজত সমান অধিকাৰ দিব লাগে।
আৰু তোমাৰ মহিলা সবলীকৰণ মানে তোমাৰ মহিলাৰ লাভৰ বাবে নহয়তো। ইয়াৰ লাভ গোটেই সমাজেই পায় আৰু এজনী শিক্ষিত মহিলা এখন মানে মহিলা সবলীকৰণ মানে কেৱল তোমাৰ মহিলাৰ লাভৰ কাৰণে নহয় আৰু।
হয়, হয়।
এজন বিশেষ শিক্ষিত মহিলা হৈ পৰিয়ালক শিক্ষিত কৰে। এজনী শিক্ষিত এখন
হয়। আৰু ধৰা এতিয়া নাৰীবাদৰ প্ৰকাৰো আছে কিছুমান। হয়, দিয়া কোৱাচোন? অ', ত' কথাবোৰ আকো বুজি পোৱা নাই মানে দূৰৰ পৰা আহি আছে ভালকৈ বুজি পোৱা নাই।
নাৰীবাৰী প্ৰকাৰ মানে কি অ'?
নাৰীবাদৰ কিছুমান প্ৰকাৰ আছে তুমি প্ৰকাৰবোৰ জানিছানে মানে পঢ়িছিলা নে? এইবোৰ?
অ', প্ৰকাৰ অ' অ'।
কথাবোৰ একো শুনা পোৱা নাই তোমাৰ মই।
বুজি পোৱা নাই?
নাই নাই একো বুজি পোৱা নাই। ভালকৈ বুজি পোৱা নাই, আহ এতিয়া হে পাইছো।
অ' কিহৰ কাৰণে বা হৈ আছে, এইটো প্ৰব্লেমটো মই বুজিয়ে পোৱা নাই ৰবা।
নাৰীবাদৰ প্ৰকাৰ কিছুমান আছে, সেইবোৰ তুমি পঢ়িছানে মানে জানে জ্ঞাত। হয়নে নহয় তুমি নাৰীবাদৰ প্ৰকাৰ যে আছে।
অ' অ' দে অলপমান কোৱা ন কোৱা কোৱাচোন অলপ শুনো।
উম, নাৰীবাদৰ প্ৰকাৰ আছে যেনেকৈ ধৰা উদা নাৰীবাদ আছে, পৰিৱেশ নাৰীবাদ। উগ্ৰ নাৰীবাদ আছে, মানে সমাজবাদী নাৰীবাদ আছে, এতিয়া তুমি উগ্ৰ মানে পৰিৱেশ নাৰী বাদতটো কি হয় মানে কি নাৰী। ই আৰু প্ৰকৃতিৰ ওপৰত হোৱা শোষণৰ মাজত সম্পৰ্ক আছে। বুলি মানে এইটো বাখ্যা কৰে আৰু দুটাৰে আৰু দুয়টাৰ সুৰক্ষাৰ ওপৰত মানে প্ৰধানকৈ মানে গুৰুত্ব। গুৰুত্ব দিয়া হয়, এইটোক মানে পৰিৱেশ নাৰীবাদ বুলি মানে কোৱা হয়। আৰু কিছুমান আছে সমাজবাদী নাৰীবাদও আছে। সমাজবাদী নাৰীবাদ মানে হৈছে কি অৰ্থনৈতিক বৈষম্যৰ আৰু। সামাজিক শোষন দূৰ কৰাৰ ওপৰত মানে গুৰুত্ব প্ৰদান কৰে যোন এইটো মানে সমাজবাদী। নাৰীবাদ মানে চচেলিষ্ট ফেমিজিন যোনটো কয় আৰু উদাৰ নাৰীবাট আছে। আইন শিক্ষা আৰু সমাজত সমান অধিকাৰ আৰু সমান সুযোগ লাভ কৰাৰ ওপৰত। উদাৰ নাৰী বাদটো টো মানে গুৰুত্ব আৰোপ কৰে। আৰু তেতিয়া ধৰা তুমি উগুৰা নাৰী বাটটোৰ কথাই ক'ব পাৰা। যেনে সমাজৰ পিতৃতান্ত্ৰিক ব্যৱস্থাক নাৰীৰ বৈ ওমৰ মূল কাৰণ বুলি গণ্য কৰে আৰু মৌলিক পৰিৱৰ্তনৰ মানে এইবোৰ আহ্বান জনাই আৰু এইটো। উগ্ৰ নাৰীবাদৰ মানে এ প্ৰকাৰ হিচাপে কোৱা হয় মানে।
উম, অ' পাইছো। মানে তুমি কেনেকুৱা গৰম দিছে, মই মানে বহুত অশান্তি পাই আছো ৰব। বা বাপৰে আমাৰ ঘৰত মানে ইমান গৰম দিছে। দিছে নহয়, উম। অশান্তি লাগিছে আৰু এটা এচিয়ে লগাম বুলি ভাবিছোঁ আৰু।
এতিয়াতো মানুহে এচিয়েহক এচিয়ে লগাই উম, সেইটো এচি মানে কি এতিয়া মানে। সকলোৰে ঘৰতেই তুমি এচিয়ে পাবা এচিৰ মানে খোৱাও বেছি ভাল নহয় ন। এতিয়া মানুহে যিমান পাৰে মানে উ মানে গছ। গছ গছনি ৰোপন কৰিব লাগে।
তুমি গ্ল'বেল ৱাৰ্মিং মানে জানা নে নাজানা পিছে।
হয়, হয়, জানো গ্ল'বেল ৱামিং গোলককে। উম, তোমাৰ আৰু কোৱাচোন তুমি কি কি জানা কোৱাচোন।
মই তোমাক এনেই উদাহৰণ এটা দিওঁ আৰু মই মানে যেনেকৈ ধৰা তোমাক বুজাব পাৰোঁ আৰু ধৰা। ধৰা তুমি ৰ'দত থিয় হৈ আছা হা যদি যদি তোমাৰ গাত। এটা কম্বল আমি যদি‌ ব্লে কম্বল এটা ধাকি দিওঁ। তেতিয়াহ'লে কি তোমাৰ গাটো কি বেছি গৰম লাগিব নে কমকে গৰম লাগিব কোৱাচোন।
বেছি লাগিব।
অ' ঠিক মানে পৃথিৱীৰ লগতো আমাৰ তেনেকুৱা মানে পৃথিৱীৰ যদি আমি চাৰিওফালে। বায়ুৰ মানে এখন কি থাকে কম্বল এখন থাকে। আৰু মানুহে বেছি গছ উ গছ গছনি যেতিয়া কাটে। বা গাড়ী এইবোৰৰ কল কল কাৰখানাৰ পৰা যিবোৰ ধোঁৱা ওলাই। বা কয়লা তেল আদি উম, উম। যিবোৰ কয়লা এইবোৰ তেল আদি মানে যেতিয়া জ্বলাই এইবোৰৰ ফলত কি হয় বায়ুত তোমাৰ কি। গেছ হয়, সেইটো যিটো কাৰ্বন ডাই অক্সাইড গেছটো বাঢ়ি যায় ন অ' এই। গেছবোৰে কি হয় পৃথিৱীৰ গৰমতটো মানে বাহিৰলৈ ওলাই যাব নিদিয়ে। বুজি পাইছা। যিটো মানে মই তোমাক এটা কম্বলৰ লগত মানে বুজাই দিলো। এই তেতিয়া মানে মানে ফলত কি হয় পৃথিৱী পিনে দিনক দিনে বেছি গৰম হৈ আহে। আহে ইয়াৰ এইটোৱে হৈছে যে মানে গ্ল'বেল গ্ল'বেল ৱাৰ্মিং হয়।
হয়, হয়, সেইটো গোলকীয়া উষ্ণতা আৰু উম। গোলকীয়া উষ্ণতাৰ কিয় হয় মানে উষ্ণতাৰ কাৰণবোৰ কি কি?
কাৰণবোৰ হৈছে তোমাৰ, অ' তাৰমানে তোমাৰ কি হৈছে আজি মানুহে কিমান গছবোৰ কাটিছ
অ' সেইবোৰ সেইটো মূল কাৰণ ন' গছ গছনি যে নোহোৱা হৈছে।
অ' সেই সেইটো অ' গছ গছনি কাটিব নালাগে, আৰু ধৰা তোমাৰ
এইবোৰ আৰু মানে তোমাৰ যিবোৰ মানে ধৰা এই প্ৰদূষণ যিটো মানে তোমাৰ ধোৱা চোৱা চোৱা এইবোৰ মানে কমাব লাগে। পৃথিৱীক মানে যিমান পাৰে সিমান ঠাণ্ডা কৰি ৰাখিব লাগে আৰু মানে, এইবোৰ যিবোৰ এ এইবোৰ মানে প্লাষ্টিক কমকে ব্যৱহাৰ কৰি বা তোমাৰ এইবোৰ কৰিব নালাগে আৰু। মানুহৰ স্বাস্থ্যতো মানে তেতিয়া বহুত বেয়া প্ৰভাৱ পৰে আৰু।
পৰে পৰে। বাকী তুমিটো চহৰত ধৰা গাঁওলীয়া পৰি ভাল লাগে চহৰতটো তুমি বহুত গৰম গাড়ী মটৰ ধোৱা মানে পৰিবেশ প্ৰদূষণ কিমান হয় ন'। তাৰ ফলত মানুহৰ কিমান বেমাৰ আজাৰ দেখা দিয়ে, মানে গছ গছনি নাইকিয়া হৈ গৈছে আৰু উম, তুমি মানে মুকলি বতাহটো নোপোৱা।